আহ কি কৰি আছা?
আহ এয়া আছো তুমি?
ময়ো এই আছিলো পঢ়ি আছিলো অলপ। উম, অ' পঢ়ি আছো এ-এক্সাম এক্সাম হৈ আছে। মানে আমাৰ সেইকাৰণে অলপ পঢ়ি আছো আৰু।
নহয় নহয় নহয় ছাৰ নহয় বেলেগ জামাইৰে কলেজৰ নহয় কলেজ স্কুলৰ নহয়।
আচ্ছা আচ্ছা।
উম, এতিয়া মই পঢ়ি আছোঁ ছেকেণ্ড এতিয়া থা মানে থাৰ্ড চেম এইবাৰ।
এবাৰ থাৰ্ড চেমৰ ন?
উম, উম।
আচ্ছা আচ্ছা।
বাকী খবৰ ভাল?
ভালে ভালে।
উম, উম।
তোমালোকৰ ভাল?
উম, ভাল ভাল।
উম, ঘৰত?
ঘৰটো চলি আছে আৰু ভালেই।
ঘৰত কোন কোন আছে তোমালোকৰ?
ঘৰত আ আছে বা দেউতা মা আইতা চব আছে।
অ', অ'।
উম, বাকী এইটো কি বুলি কয়? উম খোৱো বোৱা কৰিলা?
খোৱা বোৱা কৰা নাই এই গৰমতে মানে খাব মন যোৱা নাই।
অ', ইমান গৰম ন ৰাত ৰাতিপুৱা বৰষুণ দিছিলে নেকি কালি পুৰা বৰষুণ অ'।
কৰিব চাগে। কি ৰাতিপুৱা অকমান দিছিলে। এই তোমাৰ চাৰিটামান বজালৈকে আছিলে। বাৰ, চাৰিটা, চাৰে চাৰিটামানলৈকে।
উম।
তাৰপিছত নাই আৰু তিমাম ৰ'দ।
তি, পুৰা গৰম বাকী এতিয়া ঘৰতে আছা?
ঘৰত মানে আমাৰ ই, লাইট নাই। বাহিৰতে অ, লাইন কালিৰে পৰা কাটি দিলে, আজিলৈকে এতিয়া আহাই নাই।
অ, গছছ পৰিছে চাগে কৰবাত।
আ, বস্ত কাটিয়ে থৈছে।
অ'।
গৰম দিনত আকৌ কটাল উৎপাতটো বহুত যে।
উম, উম, কাটিয়ে থাকে গৰম, লুডু পাৰিছে সেইকাৰণে। কাটি যায় আৰু।
কথা বতৰা দে তোমালোকৰ ঘৰ ক'ত? নাই খা খাম অলপ দেৰিকে, এই লাইনটো অহা বাট চাই আছো।
গৰমে যিটো। খাবও মন নাযায় কবিছলে। নাই, নাই, মোৰ খোৱা নাই বাৰু টাইমেই পোৱা নাই, খাবলে খাওঁগে হে।
আ, আ।
উম।
ঘৰৰ মানহে খালে?
অ', অ', খালে, খালে বাকী সেইফালে খেতি কেনেকুৱা চলিছে।
খেতি আমাৰ হাল বাই আছে পাছফালে।
অ, হালৈ আছে, পানী আছে জানো?
পানী সে, কালি বৰষুণ কালি বৰষুণ জোগা পানী অলপ ৰৈছে ব, তাত লগালগ বোকা দিছে বাৰু। কি হয় আৰু ৰ'দ যেনেকে ওলাইছে এনেকে আৰু। খালে দিলে শেষেই হ'ব।
অ, আজিয়ে শেষ হৈ যাব নেকি।
বৰষুণ আৰু শেষে মানে কি ৰ'দ যদি ভাল টাইতকে দি দিয়ে, শেষ হৈ যাব।
উম, উম, শেষ হৈ যাবগে।
অ'। এই তোমালোকৰ ঘৰ সেই জৰাবাৰী সাইদে নেকি।
অ, সেই তেজপুৰত আহিবা আকৌ ফুৰিবলৈ।
তেজপুৰ, তুমি তেজপুৰত থাকা নেকি?
উম।
ঘৰে তেজপুৰ।
হা, হা।
ঘৰে তেজপুৰ নে, নে।
আহ, তেজপুৰ, তেজপুৰ কিবা তুমি পাহৰিলা নেকি।
পাহৰি গৈছে ন।
অ, তেজপুৰতে আছিলে আহিছিল আৰু তোৰ মাজতে এই হ'ল চাৰি বছৰমান হ'ল। পাহৰিলাই ন, চাগে।
জানো মোক চিনি পাইছা।
হ, উম, পাইছো কিয় নাই পোৱা।
উম।
উম।
বাকী তোমালোকৰ ফালে খেতি বাতি?
খেতি বাতি হ'বলৈ পানীয়েই নাই আৰু আমাৰফালে, চব ৰখি গ'ল চব যিমান কঠিয়া চঠীয়া আছিলে চব চব মৰি গ'ল।
উম। আমাৰ এইফালেও মৰি যাব, এই কিবা পোক লাগি লাগি কিবা বগা মানে এই হাল তেৰ হাজাৰ
অ', অ', আচ্ছা। এতিয়া বাকী ক'ত ফুৰিব যোৱা নাই?
ফুৰিব মানে যাবই চেচাঁ ফালে যাব লাগিব। প্ৰায় কালি পৰহি যাম আৰু।
আচ্ছা। ব'লা নহয় যাও আমি গোটেই কেইটা মিলি পেলাই ক'ৰবাত ক'ৰবাফালে। ফুৰিবলৈ, উম, উম।
পাৰি বাৰু এতিয়া, এতিয়াতো বন্ধই ন, হয়নে?
এতিয়াতো জুলাই বন্ধই চবতে একো চব ফ্ৰী আছে। মোৰ লগৰ কেইটাও এতিয়া ঘৰলে আহিছে সব ফ্ৰী।
অ', তোমালোক এতিয়া মানে ঘৰতে আছা ন?
অ', ঘৰটে ঘৰটে। তাকে ফুৰিব যাওঁ যদি যাওঁ ব'লা চবেই যাম বুলি কৈছে লগৰ কেইটাও।
অ', গ'লে এতিয়া চেচাৰ ফালে যাব পাৰি আৰু। ঠাণ্ডা জেগা বুলি অ', ঠাণ্ডা জেগা বুলি কলে সেইটোয়ে আছে।
অ'।
বেলেগ জেগ নায়েই বাৰু
উম, পাৰি যাবলে। শ্বিলঙৰ ফালেও যাব পাৰোঁ কিন্তু
শ্বিলং শ্বিলঙৰ মাজেদি যে নাইঅ', শ্বিলং যোৱা নাই বাৰু। দেই
অ', অ', বেছি বাজেট নালাগেতো কমতে হৈ যায়গে।
বেছি নালাগা বাৰু ইমা, পাঁচ হাজাৰ মান টকা হ'লে ঘূৰি আহিব পাৰি।
উম, সেইটোৱে বিচ্
কেবদি উম।
খালী নিজৰ খোৱা বোৱাটো গাড়ী ভাড়াটো যায়গে খোৱাটোততো কমতে ভেছ এনেকুৱা কিবা খালে হৈ যায়।
খোৱা বোৱাতো দিনে তোমাৰ দিনে খাওঁ বুলি কলে ধৰা পাঁচশ টকা এটা ধৰা।
অ', পাঁচশ টক থকাটো ইমান নালাগে এটা ৰুম ল'লে হ'ল গোটেইকেইটা সোমাই থাকিলে হ'ল তাতে।
ঠাইনেও ঠাণ্ডাই গৰমটো নহয়।
আজিকালি ক তোমাৰ হেৰি ন চিষ্টেমটো চেঞ্জ কৰি দিলে না। পাৰ পাৰচন তোমাৰ মানে আৰু দুটাতকে বেছি নিদিয়ে ন থাকিবলে। এ ডাবুল বেডত তোমাৰ দুটা বা তিন-তিনিটা দিব আৰু তেনেকুৱা দিয়ে।
উম, উম।
চিংগুল বেড হ'লে তুমি হেৰী ধৰা দুটা থাকিলে।
অ', অ'। উম, জানা মানে ন এইবিলাক কথা ৰুমৰ কথাবিলাক।
এইবো অলপ জনা শুনা আৰু।
জানিব লাগিব
এ এইবোৰ মোৰ নৰ্মেল
অ'
বাকী, কোৱা।
আৰু তুমি, এতিয়াটোকেও কি পঢ়ি আছিলা তুমি এতিয়া?
মোৰ পঢ়া খতম।
অ', অ', খতম। নহয়, এতিয়া যে কৈছিলা পঢ়ি আছো বুলি
নহয়, পঢ়া এৰিলোঁ ন, মোৰ খটম হৈ গল, তোমাৰ মই ফৰ্ড ছেম ফোৰ্ট ছেম, ফোৰ্ট ছেমলেই পাওঁতেই এৰি দিলোঁ হ'ল আজি, ইয়াৰ আগবছৰ এৰিছো, একবছৰ হ'ল। ক'ব কলেজ এৰা
উম।
এই কিমান গৈ থাকিবা এইবোৰ।
উম, সেইটোৱেই, মই তোমাক ফোন কৰিছিলো, এই ফুৰিব যোৱাটোতেই। বোলো যদি যোৱা যদি যাওঁ, একেলগে গোটেইকেইটা। বাজেটো ইমান নালাগে, তে গৰম বন্ধ ফু্ৰি আহোঁগে এপাক।
তেওঁলোকে বন্ধ পুৰা গোটেই মাহটো বন্ধ দিছে নে? এনেকে তোমাৰ দছ পোন্ধৰ দিন, কিছুমান আকৌ দছ পোন্ধৰ দিন দি আকৌ ক্লাছ কৰিছেতো।
অ', কিছমানৰ এতিয়া, যোনে মেট্ৰিক ছেট্ৰিক দিব, সিহঁতৰলে চাগে হ, হ'ব ক্লাছ সিহতৰ। হয়েই ক্লাচ।
মেট্ৰিক দিয়াসোপাটো ক্লাছ চলি আছে।
অ', চলি থাকিব সিহঁতৰ, গৰম বন্ধ নাই আৰু কিছুমান ইণ্টাৰ্ণশ্বিপ হ'ব।
ইন্টাৰ্নশ্বিপ অ' হৈ আছেও।
অ', সেইবোৰ, সেইবোৰ চলিয়েই থাকে।
হৈ আছে।
উম।
কলেজ আহিয়েই আছে।
বাকি তুমি পথাৰ চথাৰ যোৱা নাই।
পথাৰ মানে সেই ট্ৰেক্টৰহে লাগি আছে।
অহ।
আৰু ৰ'দ এইডাল, কেনেকে ওলাই যাবা?
বা বাহিৰলৈ গ'লে এফাল জ্বলাই দিব, মানুহ এনেকুৱা হৈ গৈছে। আজিতো অকমান, আজিতো অকমান কমেই হৈছে, কালি পৰশি তাৰ আগৰগিদিন আজিলৈ মানে বৰ, বৰষুণ দি দিলে যে অকমান গৰম গৰম লাগিছে বাৰু। তেওঁ তোমাৰ এতিয়া কেইটা, এঘাৰটাত দিন। বাৰতালে আৰু ডাঙৰ হ'ব।
উম, এতিয়া থাকিবই নোৱাৰা হ'ব।
কি কৈছা?
বাৰটামানৰ পৰা বোলো থাকিবই নোৱাৰা হ'বা, বহুত গৰম হ'ব।
নকৈছা আৰু।
তোমালোকৰ ফালে কম গৰম নেকি ন? ঠাণ্ডা পাহাৰৰ আছে ন ওচৰত।
না আমাৰ বান্দৰদেৱাৰ এইয়া ওচৰত হে। গৰম ভাৱটো থাকেই বহুত।
উম, উম, উম। এই গছ চছ কাটি দিছে, সেইকাৰণে গৰমটো বেছি হৈ গৈছে।
অহ, সেই।
উম।
উম, বাকী, হেৰি এইটো কি কয়? তোমালোকৰ কলেজ চলেজ কেতিয়াপা খুলিব আকৌ?
কলেজ আমাৰ এতিয়া নোখোলে আৰু, এতিয়া মন গ'লে যাম আৰু পিছত, আগষ্ট যেতিয়া ঠাণ্ডা হ'ব অলপ। এতিয়ালৈ যাম আৰু, উম। এতিয়া মেইন-মেইনকে এতিয়া ফুৰি-ফুৰাটো লগত মাথা মাৰি আছো অলপ আৰু।
উম, ঠাণ্ডাটো তোমাৰ ছেপ্টেম্বৰ মানলহে পৰিবগৈ।
সেইটো আজিকালি ডিচেম্বৰ অক্টোবৰ মানলৈকেও নপৰেগৈ ঠাণ্ডা। ঠাণ্ডাটো নাথাকেই নেকি ছমাহমান উম, গৰমেই হৈ থাকে।
ইয়াৰ আকৰবাৰ আকৌ তোমাৰ গৰমটো ধৰিবই নোৱাৰিলোঁ আকৌ। মানে ঠাণ্ডা লগতে গুচি গ'ল, ইমান গৰম নাছিল।
আহ,
এইবাৰহে এইবাৰ গৰমে গৰম পাই দিছে।
গৰম ফালাই দিছে মানুহবিলাকক।
গৰম আহিছোঁ বুলি একদম জনা যায়।
ঠিক আছে, তেনেহ'লে তোমাক মই যেতিয়া আমি যাম তোমাৰ বাজেটটো আমি উলাই ল'ম। কিমান কিমান হ'ব তোমাক মই জনাই দিম তেনে, তুমি-তুমিও ৰেডি হৈ থাকা আৰু যাবলৈ। ন'?
ঠিক আছে বাৰু, ওলাবা।
অ, ওলাম অ, তোমাৰো লগৰ কেইটমান আছে যদি তোমাৰ সুধিবা, আছে নে, যাব, যায় যদি। সেইটোৱেই, চব-চবে গলে একেলগে ভাল লাগিব।
উম, তাকেতো। ঠিক আছে বাৰু দিয়া হ'ব। অ, অ, ঠিক আছে।